অসমত টো আহিছ
আহিছে-আহিছে।
অঁ বঢ়িয়া।
কত আছা ঘৰত? অহ, কাম আছিল মানে কা দে দুই একতে মহানগৰীত যাম বুলি ভাবি আছোঁ।
কিবা কাম আছে।
অৰে অলপ এই যে সিদিনাখন যে মানে শশুৰক সেই দেখাই লৈ আহিলো সিদিনা গৈছিলো না।
অ ক'ত-ক'ত গৈছিলে অহ কোন হস্পিতেলত অহ অ কি অসুবিধা হৈছে?
মানে চচুৰৰ হৈছিল কি হাৰ্ট এটেক হৈছিল হা আজি নৱেম্বৰ মাহত হৈছে। ছিল যোৱা নৱেম্বৰ পঁচিছত।
নৱেম্বৰত অ।
ত' তেতিয়া তিনটা টেন্তান কৰাচিলা।
ষ্টাণ্ট লগাই বোধ হয় ষ্টাণ্ট কয়।
টান্ত কয় নি? সেইটো বহোৱা হৈছিল। ত বহৰ তাৰপিছত মানে আছিল আৰু প্ৰব্লেমটো হয়য়ে না ।
হুম-হুম।
তাৰ পিছত এটা কিবা হল্টাৰ ৰিপ'ৰ্ট কয় নেকি? হল্টাৰ টেষ্ট হল্টাৰ টেষ্ট কৰিব দিয়ে। সেইটো কি কয়, টুৱেণ্টি ফৰ আৱাৰছৰ কাৰণে এটা মানে যন্ত্ৰ এটা বাহিৰৰ হাৰ্টৰ ওচৰত লাগাই থয়। লাইট হয় যে সেইটোৱে মানে চৌবিশ ঘণ্টাই সেই কৰে আৰু।
মনিটৰ কৰে নেকি? হুম-হুম।
কৰাৰ পিছত তাৰ পিছত এটা ৰিপৰ্ট দিয়ে।
উম হুম হু।
অ'ত ত'ত দেখা পাইছে কি যে আঢ়ৈ ছেকেণ্ডৰ, টু পইণ্ট ফাইভ ছেকেণ্ডৰ এটা পচ লয় হাৰ্টে মাজে মাজে। মোটামাটি, ত' সেইটোৱেটো ধৰ অলপ চিন্তনীয় বিষয়। আহ ধৰ তাৰপিছত তাতে কৈছিল আৰু সেইটো কাৰণে কোচবিহাৰতে কৰা হৈছিল।
হুম-হুম
তাৰপিছত তাতে কৰোতে। উম ডক্টৰে কৈছিল যে এডমিট হ'ব দিছিল তাতে আৰু। ভালকে নকয়ও, খালি কৈ এডমিট হ'ব। খবৰ দিব। তাৰ পিছত মই ভাবলো ৰ তাতকে তাৰ ডাক্তৰগিলা মোৰ ভাল লাগা নাই, বিৰাট মানে অভদ্ৰামী ব্যৱহাৰ তাহাঁতৰ। তাহাঁতেই যেনিবা ভগৱান তাহাঁতৰ চব কিছু, আৰু ডক্টৰটো ডক্টৰ বাদ দে, তাৰ জিলা যে কাম কৰেযে তাতে হা
হুম-হুম
তাহতৰ ব্যৱহাৰ একদম মানে ভাল লগা নহয় আৰু। কিবা হেন ব্যৱহাৰ। মই হ'লোঁ ৰ তেনেহ'লে পইচাটো চবতে যাব, গুৱাহাটী লৈ যাওঁ মানে সেইত লৈ যাওঁ ৰ বেটাৰ হম, ত' লৈ গলো সিদিনাখন, লৈ যাই ছাল তে হল্টাৰ ৰিপৰ্টৰ গ্ৰাফটো দিয়া নাছিল।
হুম-হুম।
ব্লাডটো দিয়া নাছিল। আৰু মছালাও সেনে সেনে অলপ মানে ইমান মানে এখনলৈকে হোৱা নাই যে গৈ ৰিপৰ্ট লৈ হে আহিম।
উম হুম হুম।
ক'লে যে এইটোতো সেইটোৰ গ্ৰাফটো লাগিব ৰিপৰ্টটো দিলে তো নহ'ব। ৰাগটো চালেহে আচলকে গম পোৱা যায়। আৰু ব্লাড দিছিল, ইচিজি দিছিল, ইক' দিছিল
হম হুম হু।
গোটেইখিনি টেষ্ট কৰলো তাতে, তাৰপিছত তাতে ডক্টৰ একজন আছিলে ত', তাতে ভাল ডক্টৰ অলপ
উম হম উম হম।
তেওঁক দেখালু। দেশৰ ভি ল‌ আৰ বুলি‌‌ টেষ্ট পাই হা। খোজ কাঢ়ব গেলো অলপ বেছিকে মানে, ম নালাগে বৰাবৰ‌ হৈছে খোজ কাঢ়াটো।তাৰপিছত খোৱা লোৱাটো দিয়া নাই অলপ মানে ক্ৰিটেনাইন অলপ বেছি আছে তো সেইটো অলপ চাব ক'ল আৰু এটা ই এল আৰ বুলি টেষ্ট এটা আছে হা। ই মানে সেইটো, সেইটো হাত দিনৰ কাৰণে মনিটৰ কৰে। সেই উ একে ধৰণে এটা ডিভাইচ লাগাই দি যায়। সেইটো লৈ গুছি ঠিক আছে, ঘৰত গুচি গেছে।
অ হয়।
ত' সেইটোৰ লৈ আহি মই মানে ৰিপৰ্টটো জমা দিম।
হম হুম হুম হু হম হুম
ত' মেচিনটো হয়তো কালি মানে পঠাই দিব। কালি পঠাই দিলে। মই পৰহি লৈ একেবাৰে জি এন আৰ চিত কঐ ডক্টৰে কি কয়? কি নকয়?
সেটোত, উম লাগব' লাগিব বোধহয়, আৰু কি অহা-যোৱা কি ট্ৰেইন কৰি আছে নে কিহত?
মই ট্ৰেইনত মানে কি সিদিনাখনতো বাছত গ'লো হা, এদি মানেদি গেছো ফৰলেন হৈ, আমাৰ এই ওচৰৰ পৰা ফৰলেন হৈ সিদিনাখন যে চাহ খালো তাৰে পৰা তাৰে পৰা আগুৱাই যায়। তাৰপিছত আহঁতে তো ৰাতি হ'ল না আহঁতে মোটামুটি ত' নটা বজাত কাম শিখাল তাতে সিদনাখন
হম হুম
ৰাতি দছটাত বাছত উৎছু তিনিটা বাজাত আহি পাইছো। সেইদিনাখন এইফালে দি আহ্ইছো গুৱাহাটীৰ পৰা অ। তো এইফালে দি আহ্ইছো। আচ্ছা।
হম হম।
সেইফালেদি আহোতে বাপৰে বাপ ৰাস্তা বেয়াৰে হায়। এই একদম অৱস্থা গা বেয়া হৈ গৈছে। ত' গ'লে মই আপোনাক অ' এই ৰাতিপুৱাৰ ট্ৰেইনত ইমান উঠিব মন নাযায় মোৰ! এই পাঁচটাত উঠি আৰু ট্ৰেইনটাও ভাল ট্ৰেইন নহয়তো এতিয়া একদম!
উম-হুম-হুম-হুম-হুম-হুম ৰাতিপুৱা দিনতো ভাল নহয় একদম। মোৰো উপায় নাই, কালি কিন্তু মই ৰাতিপুৱা ট্ৰেইনতে যাব লাগিব! মানে মই গৈ অফিচ পাব লাগে। ৰাতিপুৱা ট্ৰেইনত যাব লাগিব মই কালি, কালি যাম ৰাতিপুৱাৰ। উম, ইয়াৰ পৰা যাম। যাম
অ, মই ভাবছো, পৰহি যাম বোধহয় ভাবছো। পৰসি গুচি আহিম আৰু! তই এখন যাই চাও ডক্টৰে কি কয়?
হুম-হুম।
আচ্ছা।
তাকে, ডক্টৰক এবাৰটো দেখাইছা এবাৰ দেখুওৱাতে ৰেচপঞ্চ কেনেকোৱা ডক্টৰৰ?
উম তোমাক দুটামান মেডিচিন চেঞ্জ কৰি দিছে হা! বাকীখিনি বেছিক মেডিচিনে আছিল। থাইৰইডৰ বাছ থাইৰইডটো দিছে আৰু এটা সেই কেটিনাইন কমাবৰ কাৰণে অলপ দিছে এটা। আৰু এটা মেডিচিন বন্ধ কৰিছে আৰফিএ।সেইখিনিৰ পিছত কিন্তু আজিও ফোন কৰলোতো। ভাল পাইছে আৰু, অলপ ভালেখিনি আৰাম পাইছে। থকা পাইছে। এতিয়া মানে কৈছে, কাম দি আছে আৰু ধৰ এই টেষ্টটো চোৱাৰ পিছত অলপ ভাল তে সেই কিবা এটা দিব আৰু! কৈছে টেষ্টটো চাই লওঁ! আগতে বেলেগে একো নবদলাও। নতুনকে দিয়া মেডিচিন নালাগে, এইখিনি চলাই থাকক।
হয়। কিজানি ঔষধত অলপ ভালে হয়! ভাল হ'লেতো কিজানি এইটো প্ৰেচমুকাৰ ইমিডিয়েট নালাগিবই।
উম নালাগিবই চাগে। এখনটো ঠিকেই আছে সিদিনাখন মই গ'লো আপ-ডাউন কৰিছে মোৰ লগতে। অহ-অ'হ মোৰ লগতে আহিছে! মই তাক অলপ, ট্ৰেইনত পাললো হয় আক অ' সি বঙাইগাওঁলৈকে মানে-মানে সেই ঠাইলৈকে অহা যোৱাটো দিগদাৰ না! ৰাতি! সেইকাৰণে আৰু ভাবিলো দে আৰ। থাকব খুজছিলো, পিছত ভাবলোঁ এ এই বেমাৰী মানুহলৈ থাকা আৰু ইমান ৰাতি হ ভবা নাছিলো তেওঁলোকেও কৈ আছে নাথাকো বোলে খ
হম-হুম
অসুবিধা নাখাওঁ অলপ। এনকে নাখায় না, দিনটোতো খাই দিবি বাহি বুজছা? বা বাহিৰত তেল মছলা অলপ খ কমকে খাওচ হব দে আৰু
উ ভালে জে মানে ঘৰতে উম তাকে ঘৰত আহি অলপ পা শান্তিত কিন্তু এই কিন্তু ভাই ভয় লাগে অলপ অলপ বেমাৰী মানুহ মানে ৰাতি টোপনি ক্ষতি কৰি ট্ৰেইন বাছ চাছত মানে অলপ
উম সেইটয়ে-সেইটোয়ে-সেইটোয়ে উম সেইটোয়ে অলপ
পৰা পক্ষত মানে পৰা পক্ষত ৰাতিটোৱ এইটোমানে ট্ৰেভেল নকৰিবি কিবাকিব মানে কষ্ট মষ্টক থাকিয়ে দিবি।
হম
মানে ঘপককৈ কিবা মানে হৈ যাব মানে তোক মানে ৰাতিটোটো মানে ভয়ানক কথা হৈ যাব৷
হম-হম
মানে এতিয়া আমাৰ-আমাৰ মানে বেয়া লাগি অশান্তি লাগে যদি মানে ৰাতি যদি বাৰটা তিনিটা বজাত যদি আহি পাওঁ।
ন সেইটোটো হয়েই।
অ সেই মানুহৰ মানে আৰু ভয় লগা কথা ন? অললপ চাবি আৰু।
তোক মই সেই কাৰণে ফোন লো বুজছা? মানে--যদি পৰহি যাও হা? তাতে ধৰ খ লোৱা হোটেল চোটেল ক'ত ভাল হ'ব?
তই ছিক্স মাইলৰখনত গৈ আছ ন লাজগেটত গৈ আছো?
লাষ্টগেট মানে দিছপুৰৰ ওচৰত যিখন লাষ্ট গেটে বুধ হয়
লাজগেটে-লাজগেট তাৰে এই ওচৰত সেইখিনিতে তাতে ওচৰতে দুখনমান আছে। লাষ্টগেটৰ ওচৰতে যাতে
অ
ওচৰত এখন দুখন আছে ইিমান ভাল নহয় কিন্তু মানে কাম চলিব বেছি মান বহুত দূৰত যাব লাগিব ন? ওচৰতে যদি দুখনমানান আছে। মানে অ গেটৰ কাষতেই তাৰপি ততে দুখনমান আছে কাম চলি যাব আৰু?
ওলাবি না নাই?
মাজি ওলাম মাজি ওলপ পিছতে ওলাই আছো।
ওলাবি?
উম ভালে আছো৷ খাব ও লাগিব । আহ আহ কেইটামানত মোক কবিচোন কেইটামানত ওলাওঁতে
মইতো হাক্টা লামে বেছি দেৰিকে গলে পুৰি নোপায় পুৰি খাব লাগিব
পুৰি খালো হল মাছা আৰু মিঠাই খাম কিবা মই মিঠাই খাম তেতিয়াহলে মই ওলাম মই ওলাই ৰেডি হৈ আছো মোৰ এতিয়া অলপিছত যাম মই ডাইৰেক্ট যাব পাৰিম মানে মোৰ পোৰা ৰেডিয়ে মই মানে অলৰেডি ড্ৰেচাব কৰি বহি আছো।
অ হয় নেকি মই মুখত ধুই লওঁ অলপ
ছোৱালী যে মূৰত দুখ পাইছিল কি হল এতিয়া
মূৰত যে দূখ পাইছিল এতিয়া ঠিকেই আছে নৰ্মেল সেইটো মানে সে হৈ গৈছে উম শুকাই গৈছে শুকাই গৈছে মানে এক যেত নহোমাই অ লগাই আছো কট মলম এটা লগাই আছো আহ এতিয়াতো ধৰ মানে হৈছে আৰু আৰ্কনৰ্মেল মানে হোৱা নাই সেনেকে বিশালে গম পায় না বিস চিস হোৱো নাই আৰু। ঠিকে আছে অত্যাচাৰ ঠিকে চলাই আছে মানে।
অকে বঢ়িয়া বঢ়িয়া সেইটো যদি হৈছে ভালে কিন্তু সেই মানে অলপ চাবি আৰু কৰ্ণাৰ থৰ্ণাৰ বিলাকত মানে অলপ ঘপকৈ লাগিলে ভয়ানক ন আৰু পিছ মোৰো একেই দুখ
এই নকবিদে বিৰাট সেই কালি মই ভাল মানে দিনটো চিন্তাতে আছো ন কি কৰি ডক্টৰ লৈ যাওঁ নাযাওঁ যাওঁ নাযাওঁ কনফিজন ত ভাবলো এতিটো সেই মান হব পাৰে যোন আহে বহে যে ইয়াতে সি মানে চাৰ্লছ স্পেচেলিষ্ট মানে একডম ফুললি চল স্পেচেলিষ্ট নহয় কিবা মানে ডিপ্লমা চাৰি নে কি এমম্বি বিএছ হয় কিবা তাৰ সেইতো লিখা আছে সেইকাৰণেই মই ভাবিলোঁ আৰু একবাৰ তাক দেখাই মই দি আ খালী একেইদিন জ্বৰ ভোগছে বুইছা
ন বেলেগ কোনোবা দেখ
মানে ব্লাডষ্টেচ কৰিব দেছিল ব্লাড ব্লাডয় নাই। স ভাবলো ৰ আজি দিনাত খালি মান আজি কিন্তু চাও ন ৰূপৰ এক বিকশিত। থাকে তেনেহলে লৈ যাম বি
উম হ ওকে
নাই
বিক সিক নাই ন ন
না না ভিতসিত নাই। তাৰপিছত
ভালে তোৰ আৰু এনেই চাবি তোৰ ত মতে বাৰু খোৱা লোৱাাটো ঠিকেই কৰা যে নাই পিছে খোৱা লোৱাত
ই ক আছে হৈ যোৱা নাই এনে ফ্ৰুটছটো নাখায়েই ফ্ৰুটচ নাখায়েই বাৰ পক্ষত বিৰাট ঝেমেলা একেবাৰে নাখায়। কিতটো নাখায় শিটটো নাখায় এটা ফলো খুৱাব নাপাৰো মই এই মাছ মাংস ছ দিম
ধৰ এই উ মানে বেনান মানে তটো ড্ৰাই ফ্ৰুট চেক বনাই যে গাখীৰত মিক্স কৰি দি সেনেকা দিলে নাখাব দি তোক মানে নহয় তোক মানে গাখীৰৰ লগত যে মিক্স কৰি ত অলপ মিঠা মিঠা কৰি যটো ফেৰি দিয়ে
অ শেখ
ড্ৰাই ড্ৰাই ফ্ৰুট চেক বনাই চাবিচোন তই এনে বটলত কিনা বটল খ সেনেকে কিবা এটা বটল খালি কৰি তাতে দিবি ষ্টৰে খাব দিবি আম খাব মানে ডাইৰে্ট নাখালে ফ্ৰুটছ বিলাক মানে আপেল পেল যদি নাখায় ন মানে উ ত তাতে মানে মিক্সিত একেলগে গাখীৰৰ লগত ড্ৰাই ফ্ৰুটছ এইবিলাক চব মিক্স কৰি টেষ্টটো ভাল হয় ন। সেইটো দিলে সেনেকে খাব-খুৱাবি আৰু মানে কাৰণ নিউট্ৰিয়েন লাগে ন কেতিয়াবা।
উম লাগে একেবাৰে ফল নাই কিমান জৰ বচ- মাজে মাজে সেই মৌচুমি ৰস আৰু সেই মালতা বুলি ফল যে সেইটো ৰস মানে অলপ জৰ জবস্তি কৰি হয় দিয়া
আৰু গাখীৰ ড্ৰাই ফ্ৰুট এইবিলাকে দি এইবিলাকে দি ৰাজভোগ মানে যে আইচ বনাব পাৰি সেইটো অলপমান ৰেচিপিটো চাবিচোন ইউটিউবত মানে আইচক্ৰীম ফ্ৰিজত থৈ পেল ড্ৰাই ফ্ৰুট গাখীৰ চাখীৰ এইবিলাক মিক্স কৰি পেলাই ন এনেকে আইচক্ৰীম সেইটোৰ মানে পিয়ৰ আৰু মানে একো ভেজাল নাই সেইটো সেইটো মানে আইচক্ৰীম অলপ ঠাণ্ডা অল ঠাণ্ডা পাব অলপ গৰম মানে
অ, নৰ্মেল নৰ্মেল বেছি ঠাণ্ডা নকৰি বৰফ নজমাই অলপ কৰি দিয়া যাব।
অলপ ভাল মানে সেইবিলাক খাব ন মানে খাই তাতে ইণ্টাৰেষ্টটো পাব, এইটো কি বস্তু এইটো। অলপমান আইচক্ৰীমৰ নি কাপত দিলে অলপ কাহে হ'ল মোৰ গা ধুই পেলায়।
হয় নেকি! ময়ো অলপ গা-পা ধুং ৰ', পটকে-পটকে ফ্ৰেছ হওঁ অলপ। উপায় নাই, এই গৰমত থাকবা নৰি।
বহুত গৰম দিছে, বহুত গৰম দিছে। একদম মানে মানুহ বেমাৰ হয় গৰম আৰু গৰমত এইটো ঠাণ্ডা খোৱা হয় এচি চলাই গা ধুই আহি এচিত সোমালো। গৰমৰ পৰা আৰু ঠাণ্ডা।
উম
গৰম ঠাণ্ডা গৰম ঠাণ্ডা ঠাণ্ডা হৈ মানে বডীটোই‌ মানে দিগদাৰ হৈছে।
হুঁ সেই ওলাও নেকি আৰ, নে কি?
অ ওলাওৱে আৰু। ওলা ওলা, আমি আমাৰ দশ, অহ মই মই একদম ৰেডি আছো, মই দশ মিনিট পিছত মই ওলাব পাৰিম ডাইৰেক্ট।
দশ মিনিট পিছত নহয়, তই ওলাবিয়ে মই কোৱাৰ লগে লগে।